অ', তোমালোকে কি কৰি আছা?
হেল ল্ল' অ, অ'। অ, অ' বাইদেউ কোনে কৈছে আপুনি?
অ', মই অ', এ, মই হেই কৰিছ ভাত খালা তোমালোকে?
ভাত খাল নে বাছে?
খালোঁ, আপুনি কি কৰি আছে?
মই এতিয়া অলমান শুই আছিলো, মই বোলে মাত সাৰ মনত পৰিলে, ফোনটো কৰি দিলো আপোনাক।
অ', অ'। অ', ময়ো আপোনাক ফোন কৰিম বুলি ভাবি আছিলো। অ', আপুনি মোক সেই গোটৰ এই, সেয় কাৰণে আপুনি মই আপোনাক ফোন কৰিম-কৰিম বুলি ভাবি আছিলো।
গোটৰ পইচা তুলব' হ'বই নহয় আৰু? হেল্ল অ' এই হব আৰু।
আহ ভোটৰ কিস্তি দিবা হলে, কৰি ভালাই হা? হ আমোতি চোৱা আৰু কি? দুই কালি মেলাৰে কি বিহুৰ জুগাৰ?
আপুনি
নাই হাল বোৱা নাই ৰবা হালটে বহে আছে
হ'ব নহয় তাত মই অলপমানাল হালত কাম কৰি আছো ব্যস্ত হৈয়ে আছো।
ভাবি আছিলোঁ, অ'-অ' গোটৰ কিস্তি দিবা?
অ, আপোনাৰ গাম আপোনাৰ গামচা-গামচা কিখন দিলে না? বেছিলে না? মোৰ গামচা কিখন বেচিব আছে ৰ'ব।
অ, মই গামোচাখন দি দিলো, দি পেলাই আজি মানে কালি আমঠ আঙুৰটো দি ভাংব নহয়, আঙুৰটো দি ভাঙাৰ কাৰণে কাপোৰ ধুলোঁ আজি। কাপোৰ ধুই পেলে অ'। কালিয়া ম তৰি ভাং গৰ কাপোৰ ধুলো বহুত খিনি ধুই দিলো আজো। ধইফালে আকৌ সটো প লাগিব এতিয়া। এতিয়া আকৌ ভাটি পেলাই অলপ শালত বহিব লাগিব আৰু।
আহ।
ৰাতিপুৱেলা অলপ শালত বই পেলাই সেই কৰি পেলাই সেই কৰিম আৰু কালি োক চললাব লাগিব।
অ' পাঁচখন গামতাত পাঁচ পাঁচ খান গামত াহ অৰ্্ডাৰ আছে।
অ'।
পাঁচখন গামোচা অৰ্ডাৰ আছে পাঁচ খখন গামোচা দিব লাগে। এ কৈ আছে। সিহতে অলপমান শালত ব্যস্ত হৈ আছিলো। তাতে আৰু পুৱা পাহে মহুৰা কেইটা ভতিলো। ভাত বনালো। ল'ৰা ছোৱালীক ভাত দিলো কাম কলি পোৱাৰ পৰা এনেকয় গ কাপোৰ ধুলো।
হয়। এই আমাৰ মানুহ এই আহি পেলাই স্কুলৰ পৰা আহি পাই পেলাই একদম মানে তাই ভাগ‌ গা ধৰি গৈছে।
অ' আমাৰো মাইনা এতিয়া কম্পিউটাৰত গল।
ভাত নাখায় তাক ভাত নাখায় তাক পইচা দিব লাগে দচ টকা পইচা দিছো।
অ' এই একদম লৰা ছোৱালী বিলাক অ' মানে পইচাই খালি পইচাই লাগে। বাহিৰত ওলাই গলে ভাত নাখায় ঘৰত বাহিৰত ওলাই গ'লে অমুক খায় তমুক খাই। এনেকুৱা আৰু।
মানে অকল চবজি আৰু দালি।
অ' বাহিৰতহে ভাল পায় ল'ৰা ছোৱালী। লৰা ছোৱালী মানে বাহিৰতহে ভাল পায় ঘৰত ভাল নাপায় পাই আৰু, এতিয়া মানে আৰু গৰম পৰিছে ন। গৰম পাৰ কাৰণে মানে আৰু ল'ৰা ছোৱালী ঘৰত ভাতে খাব মন ন কৰে আৰু।
এ একদম নকৰেবা নকৰে বাপৰে বাপ। ই মই যে ভাত খোৱাই দিব লাগে, এতিয়া মই খোৱাই দিয়া নাই কাৰণে খং উঠিছে এটিয়া নাখালেই তাই। নহা দেখা অ', তাৰন দালি আৰু চব্জি বনাইছিলো।
আমাৰ মাইনাতো এতিয়া ভাত নাখালে জে-কেইটামান খাই মানে এতিয়া কম্পিউটাৰত গৈছে
অ'।
আৰু বাবু মানে আৰু স্কুলৰ পৰা আহিল স্কুলৰ পা আহি আৰু বাবু এই, অলপমান শুই আছে আৰু ভাত খাই।
আহ।
মই আৰু ৰাতিপুৱাৰ পৰা ইমান গৰম ভাত বনালো কানি কাপোৰ ধুলো এনেকেই আৰু।
কৰে আৰু মানে সেই তাই চব্জি দিয়া কিন্তু এনে গাঁৱলীয়া বস্তু খাই বেছি ভাল পায়।
অ' আমাৰ আৰু এই দোকান আছে আমাৰ আৰু দোকান আছে ওচৰতে এ সেইখান দোকান খানত ত'মই অলপ লাগি থাকবা লাগে অলপমান চাহ চিন্তা কৰিব লাগে দোকান খনত। কাষ্টমাৰ বেছিকে আহিলে। কাষ্টমাৰ বেছিকে আহিলে তাত তাতে অলপমান লাগি দওঁং, দেউতাকৰ লগত। আমাৰ এখন দোকান আছে।
অ', দোকানত হেৰি কৰি দিয়ে আৰু।
অ', অলপ সহায় কৰি দওঁ, কাষ্টমাৰ বেছি আহিলে।
শুবই দিয়া।
অ', অ', আৰু আমাৰ দোকানতাতে গামোচাও দওঁ, আপোনাৰো গামোচা আছে যদি আমাৰ দোকানতে দিবা পাব বো নহয়।
অ', ময়ো দোকানতে দি দওঁ দি দিম দিয়ক।
অ', আমাৰ দোকানতে দিব পাব। আপোনাৰ শালৰ গামোচা গিলা ডিজাইন গিলা ভাল না?
অ', ধুনীয়া ডিজাইন মোৰ তিনিটা চাৰিটা ডিজাইন আছে।
অ' আপোনালোকৰ গামোচাৰ, আপোনালোকৰ গামোচ আ লম্বাটো কিমান থাকে বাইদেউ, বহলতো কিমান আছে আৰু লাম্বাতো কিমান আছে?
আমাৰ-আমাৰ আমি-আমি তাৰমানে কেনেকুৱা লওঁ, আমি তাৰমানে সত্তৰ লাম্বাটো লওঁ সত্তৰ, আৰু গামোচাৰ আৰু ইফালে বহলাটো লওঁং আমি তিৰিছপালা।
উম, আমাৰ এক, মোৰ একত্ৰিছ আছে মানে এই কি সেইটো বহলটো, আৰু এইটো মোৰ চাক থ্ৰী ইঞ্চি সত্তৰ ইঞ্চি সিমান মান হৈ যায়।
অ', এ আমাৰো সেনেকুৱা হলেও হৈ যাব সেনেকুৱা হলে যাব, আৰু আপোনালোকৰ যিমান গামোচা ওলা থা আমাৰ দোকানতে দিব পাব।
অ', দাম আমাৰ এতিয়া দা-গামোচাৰ দামটো মানে আমি কি অনাই এতিয়া বৰ্তমান আঢ়ৈশকে দি আছো।
অ', আপোনালোকে আঢ়ৈশকৈ দিয়ে, এ আঢ়ৈশকৈ দিলে কোনো কথা নাই, মোৰ দোকানতে আপোনালোকৰ গামচা গিলা দিবা পাব ইয়াতে যিমান গামচা ওলাই আপোনাৰ, যিমা আমাৰ ইয়াতে দিবা পাব। আমাৰ মানে বাহিৰৰ পৰা মানুহ আহি পেলাই আমাৰ এইপ দোকানৰ পৰা গামচা টো লৈ যায়। আপোনা আৰু আমাৰ-আমাৰ দো দোকানত আপোনাক লাগিলে আৰু বেলেগ ধৰণৰ কাপ পৰা পাব, গা-সেই পাব কি বুলি কয় ৰিহা পাব, তচকৰ মেখেলা পাব ব
অ', দুই তিনিটা মান, অ', ভালে হৈছে দিয়া ভালে হৈছে। এ মোৰ এই মোৰো ঘূৰা শালৰ এতিয়া মোৰ আহেই আছে বোৱনী আছে না, মোৰ যে বাহিৰ ভণী শালত বহে শালতে কাম কৰিয়ে থাকে, মই সিহঁতক যোগাৰ দি থাকোঁ। মই গোটেইখিনি আৰু সেই কৰো আৰু গামোচাৰে। উ, আজিতো আ-আজি আৰ ক কাজি আজি ঘোনি তক ভাত। খোৱালো। মইছো তুমি ভাত খাই দিয়া, মোক আজি অলপ কাম কৰি দিফেলে।
অ', অ', অ' ঠিক আছে, অ', ঠিকে আছে, অ'।
দমদম, একদম ভাত ভাতো খাই দে।
উম। আমাৰো মানে, এনেই আমাৰ ঘৰত গামোচা পাতি আছে। গামোছাহান চলা মই দেত তেওঁ দোকান চলাই আৰু ল'ৰা ছোৱালী দুটা, ল'ৰা এটা ছোৱালীয়ে দুটাই ল'ৰাটো পঢ়ি আছে ছোৱালীটো পঢ়া হৈছে মানে, ছোৱালীটো এতিয়া এই বি ইয়ে, বি এত নাম লিখছে এইবাৰ, নতুনকে। আৰু তাই এইবাৰে কমপিটাৰ শিক সি আছে কম্পিটাৰত গৈছে, আমাৰ ইয়াতে অলপ ওচৰ, এই দছ টকা ভাড়া লয় বেছি দূৰ নহয়।
তাই অকলে অহা যা কৰিব পাৰে, আজি আৰু এ তাৰ ভাইটিটো লৈ গ'ল। উ, কম্পিটাৰত।
আমাৰ, আমাৰো আজি কি হয়নে, এই মাইনাটো আহিলে, আহি পেলাই কৈছে বোলে, মা, মা হে কি ৰে, মোক তোক ক বা ইমান কাপোৰ ধুইছ, বাপ ৰে বাপা ভয় লাগি গি
বেয়া লাগছে আৰু, মায়ে ইমান কাপোৰ ধোৱা কাৰণে।
বোত, বোহুত বেয়া লাগছে, লাগে ফালে ক তোৰ মাই ইমান কাপোৰ ধুইছে বোলে কৈ ফালে সি ভাগৰি গিছে। মইছো মাক কালি আম কঁঠাল আনবা লাগব। সেই আনিব লাগব, তাৰপাছত কৈছে মা, মা, কি কি আনবি হিচাব দিছে আৰু মোক।
আমাৰ আজি আমি আজি আনিলোয়ে, লেতু আনিলো। কঁঠাল আনিলো, তাৰেপিছত আৰু আপোনাৰ আম। কল, আমি এইবিলাক আজি আজিয়ে আনি আনি থলো আৰু।
মই কৈছো বোলে লেতুক আনব, আম, কঁঠাল, আৰু কি পইলাক আমাৰ ধৰ পৈলাকতো বহুত ভাল পায়ি। পৈলাকটো লাগবয়ে। অ'। তাৰপা কল গোটে ফলৰ ফলৰ গোটেখিনিয়ে আনে আৰু, তাৰ পাপাই। পাপাই ফলৰ গোটেখিনি আনে, মাইনাতো ভাল পা
ভাললাগে আৰু বছৰৰ মূৰত, বছৰৰ মূৰত এটা উৎচৱ আহে ভাল লাগ গে আৰু এনেকে, বহুত ভাল লাগে আৰু। উ। আপোনাৰ হেই কি বুলি কয়, দেউতাক কি কাম কৰে?
আমাৰ দেউতাকে মানে এতিয়া শালৰে হেৰি কৰে, কানি কাপোৰ দি দেই।
অ', অ', আপোনালোকৰ শুৱালকুছিত ঘৰ আছিল নয়? বাইদ'।
অ', মোৰ হম স্টে আছে।
অ', আপোনাৰ শুৱালকুছিত ঘৰ, অ', ঠিক আছে শুৱালকুছিতটো আৰু কাপোৰৰ কাৰণেত বিখ্যাতে। পাট-মুগাৰ কাপোৰৰ কাৰণটো আপোনাৰ শুৱালকুছি বি ত, আমাৰো এনেকে এই এই এৰিয়া একে আমাৰ দোকান আছে দোকানত মানে দেউতাকে আৰু এনকে বেলেগৰ পৰা বেলেগে বেলেগে কাপোৰ দি যায় দোকানতে। দেউতাকে তাতে গুৱাহাটীৰ মানুহ আহে, আহি পেলাই আৰু
লৈ যায়, অ', আমাৰো সেনেকুৱা কৰি আমাৰ সেই কৰে আৰু। মই ঘৰতে আহি ঘৰৰ পৰাই ঘৰতে কাপোৰ উঠাই ঘৰৰ প
অ', এ, আমাৰ আপোনালোকৰ আপোনালোকৰ গামচাই অ', নিদিবচোন, আমাকে দিব। আপোনালোকৰ গামোচাখন আমাৰ দোকানতে লৈ বিক্ৰী কৰিব পাৰিম।
অ', অলপ কমতে দি দিম লাগে।
অ, আম-আমাক লাগে আমাক লাগে থৈ দি, ব বেলেগক নিদ
অলপ ভাল কৰে আৰু।
অ, মই-মই শুনি মই শুনিব পাইছো আ আপোনাৰ পোৰা কাপোৰ খনি বৰ ধুনীয়া হয়, মাছ চযত মাছ চাছৰ অৰিজিনেল বোলে, মাছাজত আপোনালোকৰ গামচাি খাম সেইকাৰণে ভাল লাগে।
কেনেকুৱা বুটে একদম মানে সেই কি গোলাপ গোলাপ যে বুটে আছে। বাইদেউ জানেনে আপুনি, গোলাপ অ গোলাপ ডিজনৰ। অ'।
অ', ঠিকে আছে, মই সেনে, সেনেকুৱাই গামচা বিচাৰি আছো মানে পাৱা নাই আৰু। আপুনি, গামচাটো আমাখে দি দিব।
তাকে তোৰ মাজে
অ-অ-অ-অ-অ, ভাল লাগে ভাল লাগে।
তা দাম আহে আৰু, অ,
দাম আছে অ, এতিয়া অলপমান গামছা দামতটো অলপ কমি আছে, মানে যেতিয়া আৰু মাঘৰ পৰা এটা বহাগাক লাগে এটা চিজেন হয় তেতিয়া অলপমান দাম হয়, আমাৰো দোকানত মানে এতিয়া মানে গামচাটো অলপমান চেলটো কম হয়।
অ', এই এককেইটা দিন যে বাৰিষৰ দিন নহয়
অ, এতিয়া মানে মাঘৰ পৰা একদম বহাগক লাগে অলপ গামচাটো চেল টো অলপমান ভাল হয়, আমাৰ বি-বিক্ৰী বাৰ্তা কৰিব ভাল হয় দোকানত মানে, সেনেকুৱা আৰু।
হয় দিয়া আমা-আমাৰো এই কিন্তু আমি এতিয়া ঠিকেই ধুনীয়াকৈ চলি থাকিব পাই আৰু।
অ-অ-অ,
অ, আমাক এতিয়া ভুৱনী আমাৰ ভনীক যিখিনিক আমি কৰ্ম কৰিব দিওঁ সিহঁতে ধুনীয়াকৈ কৰি একদম কাপোৰ ইমান ধুনীয়া গদগদা কৰি দেই তাৰমানে, আমাৰ কাপোৰ লাৰিলেই আপুনি কৈ দিব বাইদেউ।
অ, অ, আ-আপ-আপোনালোকে গামচা কেইখন আমাকে দি দিব, আমাকে দিব, আমাৰ দোকানতে দি দিব, আমি বিক্ৰী কৰি দিম বাইদেউ। আপোনাক আপুনি গামচা দিয়াৰ লগে-লগে আপোনাক মই পইচা দিম, মই তাৰমানে এনেকুৱা মানুহ জন ঘৰৰ ওচৰৰ মানুহ কাৰণে মানে, কাপোৰ চাই আছো মানে পোৱা নাই, এ এনেকুৱা ঘৰ ওচৰৰ মানুহ কাপ পোৰ হ'লে অলপমান ভাল দিয়াচোন, হয়নে?
অ'-অ'
ঘৰ ওচৰৰ মানুহৰ কাপোৰ পালে ভাল আৰু। অ, তেনি ভাল আৰু এনকে ভাল লাগে আৰু গামচা কেইখন, অলপমান গপচা হয়। অ',
খন লাৰিলেই ক'ব লাগিব বা এইখন গামোচা ল'বই লাগিব ইমান ধুনীয়া হয় আৰু পিটনীটো।
অ'-অ', হ'ব আপোনাৰ গামছা কেইখন অ, মোকেই দিব ব আৰু, আমাৰ দোকানতে বিক্ৰী কৰি দিম আপোনাৰ গামচা কেইখন।
অ, হব-হব মই
আমাকে দি দিব, আমাৰ এ দেউতাকক কৈছো মই, একদিন-একদিন আহিবচোন আপুনি আমাৰ তাতে। হেল্ল', আপুনি একদিন আহিবচোন বাইদেউ আমাৰ তাতে।
অ, যাম-যাম, সেই এটা-এটা কাম কৰিব, এ, বাইদেউ ৰব এটা কাম কৰিব তেনেহ'লে, আপোনাক মই এটা কথা